হেল্ল!
হেল্ল! অঁ নমস্কাৰ। নমস্কাৰ অঁ। অ, শুভ সন্ধিয়া। কি কৰি আছে? অঁ অঁ শুনা পাইছো। মোৰ মাতটো শুনা পাইছে?
হয় হয় হয়, স্পষ্ট আহিছে আপোনাৰ মাতটো। বাৰু মই মানে অকণমান এই বজাৰত গৈছিলোঁ। বজাৰৰ পৰা আহি মানে এতিয়া মানে আহ খোৱা মানে বনাব লাগিব ৰাতি ৰাতি আহাৰৰ কাৰণে।
আচ্ছা। কি বনাব?
মই মানে অকণমান মানে আহ মাংস লৈ আহিলোঁ। আহ সেইটোকে বনাম। আহ হয়।
আহ এনেইতো বহুত অঁহ মই জাষ্ট এতিয়া অফিচৰ পৰা আহিলো। এতিয়া মইও মানে আজি মাছ লৈ আহিছো। আৰু এনেকুৱা মানে বহুত গৰম নহয় আজিতো অলপ ঠাণ্ডা বতৰ পৰিছে।
হয় হয় হয় হয়।
সেইটোয়ে ভাবিছো মানে মাছ আনিছো যে মাছে বনাম মাছৰ টেঙা বনাম।
অ আচ্ছা আচ্ছা মাছৰ টেঙা বনাব ভালে আৰু বাৰু মানে আপুনি কি খায় ভাল পায়? মানে বেছি কি খায় ভাল পায়?
মই নহয় এইটো মাছৰ টেঙাটো খায় বহুত ভাল পাওঁ। আৰু গৰমৰ দিনত মানে এইটো খায় বহুত ভাল লাগে।
অ হয় হয় হয়। মাছৰ টেঙাটো মানে কি আ টেঙা মানে টেঙা মানে কোৱাতে মানে কি টেঙা দিয়ে তাতে?
এইটো মানে কেতিয়াবা থেকেৰা দিওঁ, কেতিয়াবা লেবুৰ ৰস দিওঁ। থেকেৰা দি পেলাই বেছি বনায় এইটো।
থেকেৰা মানে অ মানে মই থেকেৰা মানে ধৰিব নোৱাৰিলো মানে কোনটো শাক-পাচলিৰ কথা কৈছে?
থেকেৰা মানে এটা থাকে অ, এইটো বহুত টেঙা হয়। এইটো কি ক'ম মই আপ আপোনাক, মানে এনে মানে কি ক'ম? থেকেৰা মানে পোৱা যায় এনে, বজাৰত যদি আপুনি যাব নহয় তে ক'ব যদি দে থে কেৰা লাগে বুলি
হয়।
তেতিয়া মানে দি দিব তেহে থেকেৰা।
হয় হয়। এইটো মানে অ মানে যিবোৰ মানে শাক-পাচলিৰ দোকান আছে বজাৰত তাতে পোৱা যায় ন? আচ্ছা আচ্ছা ঠিক আছে বাৰু মই মানে আনি এবাৰ খায় চাব লাগিব কেনেকুৱা হয়, মইতো এনে বাৰু আহ বিলাহী দি বনাও।
বিলাহী দি? অঁ অঁ।
হয়, বিলাহী দি বনাওঁ।
অ বিলাহী দি, আৰু লেবুৰ ৰস দি পেলাই অলপ বনালেও ভাল লাগে উম।
আৰু টেঙা কোবাতে মানে মই ভাবিলোঁ টেঙাটো মানে কেনেকুৱা বা টেঙা হয়। আৰু মানে আ আপুনি মানে অঁ দহিও দিয়ে নেকি?
নাই নাই দহি নিদিওঁ, এইটো একদম মানে চিম্পল কে বনাওঁ মই।
হয় হয় হয় হয়।
দহিটো মানে মাছত দহি দিলে এইটো অলপ বেলেগ ষ্টাইলত হৈ যায়। কিন্তু মাছৰ টেঙাটো বেলেগ হয়।
হয় মাছৰ টেঙাটো বেলেগ হয় বুজিছো বাৰু। মানে মাংস সত দিয়া যায়, যেনেকুৱা গ্ৰেভীৰ কাৰণে দৈ দিয়া যায়। মাংসত হয়, সেইটোৱে বাৰু ভাবিছো মইও মানে একদম মানে অ সাধাৰণ ভাবে মানে পাতলা কৰি অকণমান মানে ঝুলেই বনাম ভাবিছোঁ।
আচ্ছা এনে কেনেকে বনায় আপুনি মাংস?
মাংস এনেইতো মই মছলা দিয়ে বনাওঁ মছলাৰ বাহিৰত মই মাংস মানে বইল কোনোদিনৰ মানে খোৱা নাই এনেই দেখিছো বহুত বাৰু মান বহুত মানুহে খোৱা মই মানে মাংসটো প্ৰথমত মানে দৈ দি দৈ তাতে আৰু মানে অ জি জিৰাৰ গুৰি আৰু ধনীয়াৰ গুৰি হাল হালধিৰ গুৰি দি আৰু দৈ দি মই মনে আৰু অকমান অ', ম মছলা দি যিটো মানে মাংসৰ মছলা সেই চিকেন মছলা সেইটো দি অকণমান মনে মই ভালকে মানে মাখি লওঁ। সানি লওঁ গোটেইখিনি তাৰপিছত মই মানে আলুটো দিওঁ আলুটো টুকুৰা টুকুৰা কৰি কাটি মই প্ৰথমতে ভাজি লওঁ আলুটো, তাৰপিছত আদা নহৰু এইবোৰ মানে মানে থে থেতেলাই দিওঁ আদা নহৰু আৰু। জলকীয়া তাৰপিছত মানে আলু। টো প্ৰথমতে ভাজি লও তাৰপিছত আ মাংসটো তাৰপিছত মই অকণমান। অ জিৰা, অহ তেজ তেজপাত। তাৰপিছত অকমান গোটা গৰম মছলা। মানে ডালচিনি। দুটা তিনিটা এলাইচি দি মানে মই মাংসটো ঢালি দিওঁ। তাৰপিছত মাংসটো ভালকে মানে ভাজো। ভাজি তাৰপিছত। আলুটো দি দিওঁ আলুটো দি তাৰ পিছত। মই মানে তাতে খুব ভালকে সেইটো ভাজোঁ। ভাজি পিনে মানে আদা নহৰু জলকীয়া দি দিওঁ। দি পিনে মই মানে সেইটো। অকণমান পানী দি ভালকৈ মানে এইটো মানে মই ভাজি থাকোঁ।। থিক আছে যেতিয়ালৈকে মানে একদম মাংসৰ পৰা তেলটো ওলাই নাযায় তাৰ। তাৰপিছত অকণমান মানে তেতিয়া মই লাষ্টত মই মানে গৰম পানী দি দিওঁ তাৰপিছত। ধনিয়াৰ পাত লাষ্টত অকণমান দি দিওঁ। শেষৰ টাইমৰ সময়ত তাৰপিছত দি বাছ মানে হৈ গ'ল আৰু পাঁচ মিনিট। ইমান তেনেকে একদম মানে গেছৰ আঁচটো কমত ৰাখি। তেনেকে ঢাকি ৰাখি দিওঁ মই। তাৰপিছত হৈ যায় এনেকে আৰু চিম্পুলে হয়।
আচ্ছা মানে আজি ৰাতিৰ খানাটো ভাল হ'ব মানে বহুত।
হয়, হয়, হয়, হয়।
অ'।
আৰু মই মানে বনাই ভাল পাওঁ যিহেতু মানে এতিয়া সেইকাৰণে মই। এক ঘন্টাৰ জেগাত দুঘন্টা লাগিলেও মোৰ মানে খোৱাটো আৰু মানে পাৰ মানে একদম। যেনেকুৱা মই খাওঁ তেনেকুৱা হ'ব লাগিব হয়। আ এতিয়া আছে ন ধৰক কিছুমান মানুহ ধৰক। খাম খানাতে মানে বনোৱাতে ইমান সময় খৰচ কৰিব ন নিবিচাৰে নোখোজে। যি হ'লে কলেই হ'ল আৰু। মোৰ মানে তেনেকুৱা নহয় মোৰ মানে পুৰা একদম মানে। গোটেইখিনি বস্তু একদম গোটেই গোটেই মিলাই একদম ভালকে বনাই। সজাই বৰাই মানে খাব মানে মই খাওঁ আৰু মই বেলেগকো দিওঁ মানে খুৱাও।
সেইটোৱে ভাল লাগে যিমানে টাইম লাগক না মই এইটো অফিচ। পৰা আহিলো মই ভাবিলো নাই মইয়ে বনাম এতিয়া মানে বনাম আৰু। আলু পিটিকাও বনাম আৰু মাছৰ টেঙা বনাম ইমান গৰম লাগিছে। যাওঁ মায়ে কৈ আছে মই বনাম দিয়া মই কৈছো নাই ময়ে বনাম ভাল লাগে ন নিজ। নিজে বনালে।
নিজে বনালে হয়, হয়, হয়, আৰু মানে। ঘৰৰ মানুহ যদিও বা বনাব খোজে মানে নিজে বনালে সেইটোৰ সোৱাদ। টো বেলেগে আৰু নিজে মানে আশা আশা। লৈ আহিছো যে আজি এইটো মানে আইটেম বনাম ত। ত' এনেকুৱা এটা হেৰি থাকে ন বেলেগে বনালে কিবা যাতে কিবা এটা কম বেছি হ'বও পাৰে। অ তেতিয়া মোৰ যদি ভাল নালাগে এই কাৰণে নিজে বনোৱাত।
অ আৰু কেতিয়াবা নহয় মা অ এনে মায়েতো। ভালে ৰান্ধে কিন্তু কেতিয়াবা মন যায় নহয় যে নিজে বনাম। সেইটোৱে উম সেইটোৱে।
আৰু বাৰু মানে আপুনি মা অ ধৰক মানে আমিষৰ ভিতৰত মানে মাছটো খাইটো ভালে
মাছটোৱে খাওঁ আৰু মানে বেছি এইটো মাছৰ টেঙাটোৱে মই বনাওঁ। এইটো থেকেৰা দি বনাই চাবছোঁন বহুত ভাল লাগে।
হয় নিকি বাৰু মই
অ দোকানত যাব অ যদি আপুনি শাক- পাচলিৰ দোকানক যদি গৈ পেলাই নাপায় ঠিক আছে
হয়।
তেন্তে আপুনি এইটো গেলামালৰ দোকানত যাব ঠিক আছে। তাতে সুধিব যে থেকেৰা আছে নিকি দি দিব থেকেৰা বৌ দক
আচ্ছা সেইটো কি তেতেলী টেঙাৰ নিচিনা হয়, নিকি।
নাই তেতেলী টেঙাৰ নিচিনা নহয় এ বেলেগ হয় অলপ।
আচ্ছা মানে সেইটো বঔত এটা হয় মানে বস্তুটো মানে পানীয়া হয় নে মানে শুশান হয়।
নাই শুকা নাই।
শুশান
পুৰা শুকান অ এইটো এইটোত মানে পানীত অ ৰাখিব লাগে। য'ত যেতিয়া বনাব অলপ আগত পানী কেনেকে ৰাখি দিব। অ অ তেতিয়া এইটো হৈ যাব। আৰু ৰৌ বা কাৱৈ মাছ দি বনাব। অ ৰৌ বা কাৱৈ মাছ দি বনাব। বহুত ভাল লাগে এইটোত কিন্তু মানে এক কো এইটো পিয়াজ নহৰু এইবোৰ নালাগে।
আচ্ছা মানে বেছি মচলা চছলা নালাগ
নাই নাই একদম একদম নহয় পাঁচফোৰণ বা মিথি গুটি জানে নে
হয় হয় পাঁচফোৰণ মোৰ অ হয়।
অ পাঁচফোৰণ বা মিথি গুটি মানে মিথি গুটিটো কি হয় পাচফোৰণত অলপ কম হয় না। কমকে দিয়ে সিহঁতে ত' কি হয় মানে মিথি গুটিটো ওলপ বেছি দিলে ভাল লাগে তাতে। অ মিথি গুটি আৰু পাচ ফোৰণ দি পেলাই এইটো বনাম বহুত ভাল লাগে।
মানে এইটো মিথি গুটি আৰু পাঁচফোৰণটো মানে এইটো গোটাই দিব লাগিব ন।
অ গোটাই দিব লাগে।
আচ্ছা।
মানে বস্তু কি কি লাগিব চাওঁক এ ৰৌ মাছ বা কাৱৈ মাছ লৈ ল'ব আ বিলাহী লৈ ল'ব ঠিক আছে। তাৰপিছত থেকেৰা লৈ ল'ব উম আৰু এইটো মেথ মিথি গুটি পাঁচফোৰণ লৈ ল'ব হালধি গুড়ি সৰিয়হৰ তেল। নিমখ আৰু জলকীয়া এইটোত নৰ্মেল হয় আৰু তাতে নহয় নৰসিংহ বা ধনিয়া পাতটো দিলে বহুত ভাল লাগে। ধনিয়া পাতটোত আমি এনেই দিয়ে থাকো না কিন্তু নৰসিংহ পাত দি খাবছোঁন বহুত ভাল লাগে।
হয় হয় হয় বাৰু মোৰ মানে ঘৰতে গছ আছে মই সদায় খাওঁ ডালিত দি আ হয় হয় ময়ে ৰুইছোঁ
ছা
হয় মই মানে সদায় বহুত ভাল বহুত ভাল মানে শৰীৰৰ কাৰণে বহুত ভাল আৰু মানে যিটো মানে ধৰক সোৱাদটো মানে যিকোনো খাদ্য বনাওঁক আপুনি মানে দ্বিগুণ কৰি দিয়ে।
দ্বিগুণ কৰি দিয়ে।
আৰু মাজে মাজে মই চাটনিও খাওঁ মানে বনাই।
অ অ অ এইটোয়ে অ তাতে নাৰিকল দি পেলাই বহুত ভাল লাগে। আৰু এইটো আপুনি খালী পেটত খায়নে নাই আপোনাৰ ঘৰত নৰসিংহ গছ আছে যদি কোনো টেনচনে নাই আপুনি খাব পাৰিব।
হয় দুডাল তিনি তিনিডাল আছে এডাল বহুত ডাঙৰ এডাল মানে মাজাৰী।
আচ্ছা ত তেন্তেতো বহুত আছে ৰাতিপুৱা খালী। পেটত সেইটো খালে বহুত ভাল।
মানে কেঁচা পাতটো চোবাই মই শুনিছো বাৰু।
অ অ খাই পেলাই খাই কেনে চাব বহুত ভাল হয় এইটো।
মানে কেঁচা পাতটো চোবাই খাব মানে খাব লাগে ন
অ অ চবাই কেনে খাব। অলপ হুমকীয়া পানী লৈ লব বহুত ভাল এইটো।
খাব লাগে।
অ বহুত মানে বহুত অ নৰসিংহ পাতৰ। ইমান গুণ আছে নহয় আমি মানে অ। ৰন্ধাতো মানে আহ যিটো মানে আঞ্জা বনাওঁ তাতেতো। দিব লাগে দিলে ভালে আৰু কেঁচা খালে ইমান ভাল।
হয় হয় হয়।
ইমান নাপায় নহয় সেইকাৰণে মানে মই খাব নোৱাৰো।
হয় হয় নেকি
নাই একদমেই নাই মানে গছ গছনিয়ে বেছি নাই। বহুত কম আছে উম সেইটোয়ে।
বাৰু আপুনি এডাল গছে আনি লগাব পুলি আনি লগাব।
অ এইটোয়ে ভাবিছো পুলি এখন আনিব লাগিব।
দাও পুলি এটা আনি লগাব।
অ সেইটোয়ে।